কওক আপুনি
অ', শুনিছোঁ শুনিছোঁ। তোমাৰ তুমি মোৰ মাতটো শুনি শুনা পাইছা নাই? অ', অ'।
কি কৰি আছা?
এ, ইনেই বিচনাতে পৰি আছোঁ আৰু, তুমি কি কৰিছা?
মইয়ো একেই কি কবা গৰম যিডাল পৰিছা আৰু ক'তনো যাবা বিছনতে পৰি আছোঁ।
তাকেহে, তাকেহে।
বাকী ঘৰত চবেই ভালনে? আমাৰ ভালেই দিয়া।
অ', অ', অ'।
তোমালোকৰ ভাল?
আমাৰ আমাৰো ভাল, আমাৰো ভাল। তাকে ভাত পানী খালা নাই?
আমাৰ ভাত এই নাই খোৱা মানে আলহী দুজন মান আহিছে ঘৰলে।
অ', অ', অ'।
তাকে মায়ে লাগে, আমাৰ এই আগৰ দেউতাৰ লগৰ।
অ', অ', অ', আত্
লাগি আছে তাকে মা ৰন্ধা বঢ়াত।
তাকে, তাকে।
তোমালোকে খালা?
আমি খালোঁ, খালোঁ।
অ', অ', বাকী ব্যৱসায় ঠিকে চলি আছে?
ব্যৱসায় ঠিকে চলি আছে, ঠিকে চলি আছে।
তাকেহে, বাকি তোমালে ফোন কৰিছিলোঁ মানে তোমাৰ এটা টপিক এটা আছিলে মোৰ লগত।
অ', অ', অ'।
মানে মই গম পাইছা নাই তুমি এই, মই তোমাৰ তোমাৰ অসমীয়া প্ৰতি দিনত যো এ, ৰিপৰ্টাৰ হিচাপে যোগদান কৰিলোঁ নহয় মই দুমাহ মান হৈছে।
কি কেতিয়া, কেতিয়া কৰিলা?
হয়, দুমাহমান হ'ল।
অ', তাকে আজিহে গম পাইছোঁ দেখোঁন।
নহয় নে মানে হেৰি হ'ল আকৌ তোমাৰ এই ফোন চোন কৰা হোৱা নাই যে বহুত দিন।
অ', তাকে, তাকে।
মানে তোমাৰ মই বোলো হেৰি কৰোঁ, হয়, হয়। মই বোলো ইয়াক খবৰটোও দিওঁ, আৰু তোমাৰ এই এইটোৰ ওপৰত বাৰ্তালাপটো কওঁ যে মোৰ দিৱলৈ সুবিধা হ'ব অলপ।
অ অ ভালে কৰিলা ভালে কৰিলা। তাকে এতিয়া খানা এটা লাগিব আও।
এই নিশ্চয় নিশ্চয় দিম লগ।
অঁ অঁ অঁ
বাকী তোমাৰ আজি বিষয়টো মই লৈছিলো মানে তোমাৰ- আমাৰ বৰ্তমান ধৰা ছাত ছাত্ৰ ছাত্ৰী বা আমাৰ যিখিনি- উম জনসাধাৰণে সঞ্চয়টো কিয় প্ৰয়োজন মানে?
হয় হয় হয়।
সেই টপিকটো কেনেকুৱা পাইছা বাৰু কোৱাচোন?
টপিকটো টপিকটো বাৰু ভাল লাগিছে দেই আজি। তাকে যিহেতু মানে সঞ্চয়টো- সকলোৱেতো সকলোৱে কাৰণে সঞ্চয়টো এটা বহুত ভাল কথা। সঞ্চয় কৰিব- মানুহে সঞ্চয় কৰিব লাগে। গম পাইছানে নাই?
হয় হয়।
সঞ্চয় কৰিলে মানে ভাল আৰু। মানে পইচা আচলতে- মানে যিটি বেয়া কামত আচলতে খৰচ নহয়। পইচাটো আমি পিছত- সঞ্চয় কৰি আচলতে পইচাটো আমি পিছত ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ।
হয়।
অঁ
এতিয়া মানে তোমাৰ তুমি চাব পাৰা যে সঞ্চয়ৰ গুৰুত্ব কিন্তু অপৰিসীম। আমাৰ- বৰ্তমান জীৱনত।
হয় হয় হয়।
আৰু তোমাৰ ভৱিষ্যত প্ৰজন্ম বা ভৱিষ্যতৰ নিজৰ এক- মানে মহান কৰ্ম কৰিবলৈ স সঞ্চয় বা সংৰক্ষণ অতি প্ৰয়োজন।
অ এই মানুহে কি কৰিব লাগে গম পাইছা নাই? মানে- প্ৰতিজন মানুহে, গম পাইছা নাই? সঞ্চ সঞ্চয় মানে আচলতে অভ্যাস কৰিব লাগে।
হয় হয়।
তে তেতিয়া মানে কি হয় মানে সঞ্চয় অভ্যাসতটো বহুত ভাল অভ্যাস গম পাইছা নাই?
হয় হয়।
মানে অ সঞ্চয়- সঞ্চয়ৰ অভ্যয়াসটো কৰিলেহে মানুহে ইমান- সঞ্চয় কৰিবলৈ শিকিব। আৰু এতিয়া মানে কি হয়? মানে আজিকালি কি হয়? কোনেও আচলতে ভালকৈ সঞ্চয় নকৰে গ দেখিছা নাই?
হয় হয়।
মানুহবিলাকে মানে কি কয় এতিয়া তোমাৰ পইচা পালে তোমাৰ বস্তু কিনি ইটো বস্তু কিনিব। সিটো বস্তু কিনিব সেইবিলাই মানে এনেকে পইচাবোৰ কিনি কিনি মানে- অ পইচা বিলাকে বস্তু বিলাক কিনি কিনি মানে সঞ্চয়সমূহ মানে নাইকিয়াই কৰি পেলাই।
হয়।
গতিকে সেইটো কাৰণে সঞ্চয় মানে এতিয়া যাতে পইচাবিলাক- বেছিকৈ একেলগতে খৰচ হৈ নাযাও।
হয়।
জানে আমি আচলতে সঞ্চয়টো কৰিব লাগে। আ আৰু মানে কি গমাইছে নাই? সঞ্চয় কৰিলে সঞ্চয় কৰিলে- মানে সঞ্চয় মানুহবিলাকক - আচলতে ভৱিষ্যতলে সুৰক্ষিত কৰি ৰাখে। গম পাইছা নে?
হয় হয়।
অ'।
মই সেইটোকে কৈছো ধৰা, সঞ্চয় মানুহক আৰ্থিকভাৱে স-স্বাৱলম্বী কৰি তুলিব পাৰে।
অ' অ'।
এতিয়া চাবা তুমি ধৰা আজিৰ দিনটোত তুমি এজন ব্যৱসায়, মই এজন সাংবাদিক হিচাপে ধৰা কৰ্ম কৰি আছো।
হয় হয়।
আমাৰ যিটো ধৰা মাহিলী বেতন দিয়ে, আমাৰ এই কৰ্মৰ বিনিময়ত।
হয় হয়।
তাৰ পৰা যদি আমি কিছু অংশ যদি আমি ৰাহি কৰি থৈ দিওঁ ভৱিষ্যতৰ বাবে।
হয় হয়।
নিশ্চয়! কোনে জানে কাৰ বিপদ কেতিয়া আহে? গতিকে, সেই অংশৰ পৰাইটো আমি কিছু খৰচ কৰিব পাৰিম সেই বিপদৰ সময়ত।
হয় হয়।
হয় নহয় বাৰু তুমি কোৱা? আৰু তোমাৰ এই সঞ্চয়ৰ পৰা আজিকালি বি বিশেষ বিভিন্ন ব্যৱস্থা আহিছে। যেনে বেংক, ডাকঘৰ বা বিভিন্ন ধৰণৰ ধৰা পলিচি, লাইফ ইঞ্চুৰেন্ঞ্চ, জীৱন বীমা আঁচনি, বা এল আই চি, এনেকুৱা ধৰণৰ কি বহু আঁচনি আহিছে।
বহু বহু আছে, বহু আঁচনি আছে হয়।
যাৰ জৰিয়তে আমি ধনসমূহ জমা কৰি ৰাখিব পাৰোঁ।
জমা কৰি ৰাখিব পাৰো। হয়! আচলতে সেইটো অ' মানুহে আচলতে যদি কৰো বুলি ভাবে আচলতে তুমি সঞ্চয়টো আচলতে চবতে কৰিব পাৰে। গম পাইছা নে?
পাৰে পাৰে।
আচলতে সঞ্চয় কৰিবলে আচলতে কোনোবা এটা নিৰ্দিষ্ট হেৰি নালাগে।
নালাগে নালাগে।
নহয়, যদি মানুহে যদি ভাবে সঞ্চয় কৰো। পইচাটো আগতে আমাৰ ভৱিষ্যতটো আচলতে আমি যদি সুৰক্ষিত কৰি ৰাখো বুলি ভাবো। তেনেহ'লে নিশ্চয় সকলোৱে যদি মানে তেনেকে ভাবে, তেনেহ'লে সকলোৱে নিশ্চয় সেই সঞ্চয় কৰিব।
এতিয়া তুমি চাবা দেই! মই সঞ্চয় কৰিবলে কেৱল বেংক, ডাকঘৰ এনেকুৱা প্ৰতিষ্ঠানলৈ যাব লাগিব সেই সেইটোৱেই কথা নহয়। গম পাইছা নে নাই? মই আ তাৰে উদাহৰণ যদি চাবলে যাওঁ, মই নি্চ আমাৰ ঘৰখনতে দেখিছো। দেই যেতিয়া আমি মই যেতিয়া সৰু আছিলো যে ককাৰ দিনত মানে। আমাৰ বাঁহৰ যিটো চুঙা।
হয়।
বাঁহৰ চুঙা কাটিও পইচা সংৰক্ষণ কৰা মই দেখিছিলো।
অ' অ' অ'।
মানে সঞ্চয় কৰিছে যে ভৱিষ্যতে কামত আহিব পাৰে।
হয় হয়।
গতিকে আমি বিভিন্ন ধৰণে আমি সঞ্চয় কৰিব নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবলে।
নিশ্চয়, নিশ্চ, য় নিশ্চয়। এই তুমি মোক কথা এটা কোৱাচোন মানে সঞ্চয়, আচলতে মানে সঞ্চয় মানে কিনো?
তোমাৰ সঞ্চয় মানে তোমাৰ যে সাধাৰণতে ক'বলৈ গ'লে সন্ ঞ্চয় হ'ল তোমাৰ, ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে বৰ্ত বৰ্তমানে ধৰা আয় যিটো আমি আয়, মানে
হয়, হয়। হয়, হয়।
তাৰ এটা অংশ সংৰক্ষণ কৰি ৰখা।
হয়, হয়।
যদি আমি সাধাৰণ ভাষাত ক'বলৈ যাওঁ তেতিয়া।
অ', অ'।
কাৰণ ভৱিষ্যতে তোমাৰ জীৱনৰ সুখ দুখ, লাভ লোকচান, উত্থান পতন কেতিয়া হয় তুমি
নোঁৱাৰি, নোঁৱাৰি নোঁৱাৰি।
গতিকে স-সুস্থ আৰু নিৰাপদ আৰু সুৰক্ষিতভাৱে জীৱনটো ৰাখিবলৈ হ'লে, সন্ সঞ্চয় অতি দৰকাৰ
অ', অ', সেইটো হয় বাৰু। এতিয়া, এতিয়াতো তোমাৰ মানে কি কবা জীৱনতটো কেতিয়া কি সমস্যা আহিব কোনেও ক'ব নোৱাৰে।
হয়, হয়।
অ', অসু আকৌ গতিকে মানে এতিয়া অসুস্থতা দুৰ্যোগ বা আন যিকোনো জৰুৰী অৱস্থাত আচলতে সঞ্চিত ধনে বহুত সহায় ক'ৰিব পাৰে গম পাইছা নাই?
হয়।
অ'।
সেয়া তুমি আৰু এটা কথা চাইছা নাই? বৰ্তমান সমা তোমাৰ বৰ্তমান যিটো সময়।
হয়।
এতিয়া তোমাৰ মূ্ল্য বৃদ্ধি ইমানেই হৈছে পেট্ৰল হওঁক বা খোৱা বস্তু হওঁক, গেছৰ হওক এল পি জি গেছ চবতে মূল্য বৃদ্ধি ইমানেই হৈছে, যে আমাৰ মানুহৰ হাহাকাৰ লাগি গৈছে।
অ'।
আৰু এই সঞ্চয় এই মানে তোমাৰ অভাৱটো হৈছে বেকাৰত্ব আৰু অৰ্থনৈতিক অনিশ্চয়তাৰ বাবে।
হয়, হয়, হয়। নিশ্চয়।
গতিকে এই সময়ত আমি সুৰক্ষিতভাৱে থাকিবলৈ, বা আমাৰ
হয়।
সংকট বা অভাৱ পুৰাবলৈ একমাত্ৰ ব্যৱস্থাটোৱে হৈছে সঞ্চয়।
সঞ্চয়, সঞ্চয়, হয়।
যাৰ জৰিয়তে আমি নিয়মিত সঞ্চয় যদি কৰোঁ তেন্তে ভৱিষ্যতৰ লক্ষ্য যেনে তুমি ধৰি ল'লা উচ্চ শিক্ষা। ঘৰ নিৰ্মাণ, ব্যৱসায় বাণিজ্য আৰম্ভ বা বিভিন্ন স্বাস্থ জনিত কাৰণ।
হয়, হয়।
এইসমূহ তোমালোকে সহজতে তুমি কৰিব পাৰিবা। হয় নহয় নহয় তুমি কোৱা কথাটো?
নিশ্চয়, নিশ্চয়, পাৰিম নিশ্চয়, পাৰিম।
হয়।
গতিকে সেইকাৰণে আমি সেইবিলাক কাৰণেতো আমি সঞ্চয় কৰিব লাগে। হয় নে নহয়?
হয় হয় নিশ্চয় নিশ্চয়। গতিকে তুমি কোৱাচোন আজি আমি যিকেইটা কথা পাতিলো-
হয় হয়।
এই টপিকতটো আমি ধৰা মই এটা বাৰ্তালাপৰ অনুষ্ঠান হিচাপে তুমি দিবলৈ কেনেকুৱা হ'ব বাৰু?
অ এইটো আচলতে বহুত ভাল হ'ব গম পাইছা নাই? কাৰণ যিহেতু- টপিকতটো ভাল গম পাইছা নাই? বিষয়টো ভাল। কাৰণ- সঞ্চয় মানে প্ৰতিজন মানুহৰ বাবে সঞ্চয়টো অতি গুৰুত্বপূৰ্ণ। মানে- অতি অতি দৰকাৰী বিষয়, গম পাইছা নাই? সেইটো মানে এলা পেচ- আ বিষয় নহয়। কাৰণ তুমি এতিয়া- অ তোমাৰ যদি মানে তুমি যদি সঞ্চয় কৰা।
হয়।
তোমাৰ যেনিবা ঘপকৈ কিবা এটা বেমাৰ হয় গ'ল।
হয়।
তেতিয়া তুমি সেই তোমাৰ যদি তুমি যদি সঞ্চয় ন নকৰা- তেনেহলে তোমাৰ তোমাৰ বেমাৰ বেমাৰত আচনে বেমাৰ দেখুৱাবলে দেখোন তোমাৰ- একো উপাই নাইকিয়া হ'ব।
হয়।
গতিকে-
গতিকে আমি মানে মই তেতিয়া এটা কথা ভাবিছো, -
হয়।
যে এই বিষয়টো নিশ্চয়- ভালেই হ'ব যেন বা মোৰ নিজৰ মানে মনৰ মতে ভাবিছিলো। গতিকে কাইলে তুমি তুমি বাৰু কাইলে ফ্ৰী আছা নে নাই?
মই ফ্ৰী আছো মই।
গতিকে- কাইলৈ মানে পুৱা ভাগতে আমি এইটোৰ ওপৰত এটা বাৰ্তালাপ অনুষ্ঠান মই কৰিম বুলি ভাবিছো। গতিকে সেই উদ্দেশ্যে মানে এই টপিকটো- আলোচনা কৰাৰ আগত তোমাৰ নিমন্ত্ৰণ জনাবলৈও মই মানে ফোনটো কৰিছিলো।
অ অ নিশ্চয় নিশ্চয় নিশ্চয় ভালে কৰিলা ভালে কৰিলা। অ' বাৰু বাৰু মই নিশ্চয় যাম, তুমি টেনচন নল'বা।
আৰু এই ৰাতি তোমাৰ অসুবিধা দিয়াবাবে তুমি বেয়া নাপাবা, দিগদাৰ দিলো।
নাই, নাই, নাই, নাই বেয়া নাপাওঁ বেয়া নাপাওঁ এতিয়া ইমান ইমান বেছ- ছি দেৰিও হোৱা হোৱা নাই নহয় গ'ম পাইচো।
হয়, হয় নাই হোৱা নাই হোৱা বাৰু। বাকী ঠিক আছে দিয়া তেতিয়াহ'লে কাইলৈ নিশ্চয় লগ পাম। ঠিক আছে আজিলে সামৰিছোঁ দিয়া।
অ' ৰাখিছো দিয়া তেতিয়া হলে। অঁ